শুনিছা অ শুনিছো শুনিছ
অ
কি কৰি আছা
মই এই, এই অলপ আগত জিমৰ পৰা আহিলো এ আহি এতিয়া ৰাতিপুৱাৰ আহাৰ খালো খাই এতিয়া মানে অকমান জিৰণি লৈ আছোঁ তুমি
মইয়ো মই মানে মোৰ এটা প্ৰব্লেম হ'ল মানে ৰাতিপুৱা আহি মানে উঠি কিনো মই চালো মোৰ মোবাইলটোতো বেয়া ফোন মাৰি আছো কাৰো তাত ফোন নালাগে
ফোনটো কি বেয়া হ'ল নেকি
অ ফোনটো বেয়া হৈছিল মানে ফোন নাযায় কাৰো তাৰ
অ
তাৰে পিছত মই
ময়ো এদিনা নতুন ফোন এটা ল'লোঁ মানে মোৰ ফোনটো যিমান মানে অসুবিধা পাইছিলোঁ এ ভালকে নচলে একদম শ্ল' মাৰে হেং মাৰে সেইবাবে মানে ময়ো উপায় নাপায় তাৰ নতুন ল'ব লগা হ'ল
মোৰো হেং মাৰি আছে মানে তোমাৰ মই চেঞ্জ কৰিব লাগিব তাৰ মানে ৰাতিপুৱা মই শুই উঠি চাওঁ যদি এই কেইটামানক ফোন কৰিছো ফোনটো নাযায় ফোনটো মই চালো চিটিংছত চালো ইউটিউবত যাই চালো কি হৈছে কি কৰিলো চিটিংছত চালো তাৰপিছত ফোনটো একদম একো নাহে মোৰ কাণৰ চুইচটো বেয়া আছে অন অফটো
অ
তাৰপিছত সেইটো হেৰি হ'ল তাৰ পিছত হঠাৎ আৰু মই জিমত মই ভাবিলো আৰু যি চকত যাবই লাগিব মেকানিক তাত
অ
তাৰ পিছত লৈ গলো লৈ যোৱাৰ পিছ ছত তোমাৰ কি ক'লে যি চুইচ মোবাইল চুইচটো বদলাব লাগিব চুইচটো বদলাই বদলাই দিলে দিয়াৰ পিছত তোমাৰ এতিয়া ভাল হৈছে এতিয়া
এতিয়া কাম কৰি আছে
এতিয়া কাম কৰিছে কাম কৰিলে কি হব গোপাই যিমান নম্বৰ আ ছিল চব নোহোৱা হৈ গৈছে
নম্বৰ নোহোৱা হৈ গ'ল
অ যিমান আছিল নম্বৰ নায়েই
অ
এই তোমালোকৰ নম্বৰবোৰ হোৱাটচাপৰ পৰা লৈছি
অ অ
তেনেকে হোৱাটছাপত কিছুমান নম্বৰ আছে
হয়,
এ তাৰ পৰা কেনেকে লৈছো।
উম উম' বহুত দিগদাত- এয়া মোবাইলটো বেয়া হলে মানে আজিকালি মোবাইলটোতে সকলো খিনি থাকে দিয়াচোন। কাৰোবাক যোগাযোগ কৰিবৰ কাৰণে গত- গতিকে মোবাইলটো যদি মানে বেয়া হৈ যায় আৰু বহুত সমস্যাই হয়।
সমস্যায় হৈ যায় মই সেইকাৰণে তাৰাতাৰি গলো যাই তোমাৰ- ভালে কৰি দিলো তোমাক তেনেকে আৰু উপায় নাই আৰু।
কিমান খৰচা হ'ল?
খৰচা তোমাৰ বেছি হোৱা নাই বাৰু তোমাৰ তিনিশ টকা এটা গৈছে।
অঁ অঁ ঠিকেই আছে মইয়ো এটা ন উপায় নাপায় নতুন এটাই ললো ৰব মটৰ অলা।
কিমান লৈছিল।
এইটো পয়ত্ৰিশ হেজাৰ পৰিলে মানে টু ফিফটি চিক্সজিবি ললো। ওৱান টুৱেটি ৰেটৰটো অকমান কম হয় থাৰ্টি ওৱান মানত আহে এইটো টোফিফ- ফিফটি ছিক্স জিবিৰ ল'লোঁ অকমান তেতিয়া মানে বেছিকৈ মানে অলপ থাকিব আৰু।
অঁ অঁ অঁ তুমি ফাইনেন্সত লৈছা নে।
এ নাই কেছতে ললো দিয়া মানে ঘৰৰো অলপমান আছিল পইচা জমা। এনেকে মিলাই ললো এই মানে- আজিকালি পোন্ধৰ বাজাৰত মানে এ ভাল মোবাইল ফোন নপয় তুমি। তোমাক যদি ভাল মানে বেটেৰী কেমেৰা এনেকুৱা লাগে- আৰু সকলো খিনিতো নাপায়েই দেচোন- কিবা নায় কিবা এটা কমি কৰি দিয়েই প্ৰথমেই নাক- নাথিংটো চাইছিলো নাথিং ফ'ৰ এ সেইটোতো বহুত দাম প্ৰায় চল্লিশ হেজাৰ।
হয় নিকি। নাথিঙৰ এটা পায় দেখোন তোমাৰ ছাব্বিশ হাজাৰতো পায় নিকি।
অ অ থ্ৰী- থ্ৰী এটো পায় অঁ।
উম উম' মানে মোৰ লগ লগৰ এটা লৈছিল।
ছাব্বিছ হেজাৰত।
উম'।
অঁ অঁ ভাবিলোঁ মটৰ অলাটো বহুত চলি আছে শুনিছোঁ- এইচ চছেভেন্টি ফিউজৰ সেইটো ললো। আত-
ছো ৰবা এ ময়ো এটা লম কিজানি।
অঁ অঁ লৈ ল'বা মানে আজিকালি- মোবাইল বিলাক হেং মাৰিলে বৰ দিগদাৰ মোৰ মানে কি আছিল আগৰ ফোনটোত- ফনটো আহিলে ৰিচিভে কৰিব নোৱাৰো ৰিচিভ জাবাও- এই ফোনটো ঘপককে ৰিচিভেই নহয়।
মোৰো তেনেকুৱাই হৈছে ৰবা মানে তোমাৰ- ইমান হেং মাৰে মানে হেঙত থাকি একো কৰিব নোৱাৰি।
উম উম'
উম' তাকেইটো হেঙৰ কাৰণে- এতিয়া কিন্তু অলপ ভাল হৈছে মই চালো তোমাৰ- ৰেংটো কমিছে।
অঁ এই ক্লিয়া ক্লিয়াৰ কৰি দিলে না বস্তুবিলাক।
অঁ অঁ ক্লিয়াৰ কৰি দিছে তোমাৰ তেনেকে। উম মানে এতিয়া অলপ ভাল হৈছে ৰ'বা। এতিয়া ৰাতিপুৱা কি খালা এনে?
এই ৰাতিপুৱা মানে এতিয়া মই অকনমান এই পেটটো কমাম বুলি ভাবিছোঁ না জিমতো গৈছোঁ কেনে অ'টচে খালো মানে। অ'টচটো খাব কৈছে অটচ খালে বোলে মানে এনেকুৱা অলপমান ভাল আৰু।
অঁ।
ভাততকৈ মানে সেইকাৰণে ৰাতিপুৱা কেইদিন মই ভাত খোৱাটো অকণমান বন্ধই কৰিছো মানে ফাষ্টফুড খাই খাই মানে বহুত মানে চৰ্বি জমা হৈ গৈছে মোৰ পেটত।
হয় হয়।
তাৰ কাৰণে মানে অকণমান এইকেইদিন ভাতটো আগ ৰাতিপুৱা সময়ত নাখাওঁ আৰু দিনত আৰু ৰাতি খোৱা যায়।
অ।
পাৰিলেও ৰাতি ৰুটিয়ে খাব লাগে, কিন্তু মানে ভাতটো এৰিবই নোৱাৰো দেখোন।
অ অঁ। মই তোমাৰ ৰাতিপুৱা ভাতে খালো ৰবা পন্টা ভাত।
হয় হয়। অঁ।
পন্তা ভাত খাই দিলো দুটামান।
হয় হয় আমাৰ মানে এতিয়া আই পঁইতা ভাতটো বহুত ভাল কিন্তু দেই পেটৰ কাৰণেও ন?
উম উম ভাল বহুত ভাল, তোমাৰ পেটৰ হেৰিৰে প্ৰব্লেম নহয় তেনেকুৱা গেছ পাতি কিবা এনেকুৱা।
উম উম।
একো প্ৰব্লেম নাই তেনেকুৱা।
তাকেইটো ভালেই আৰু এই আমাৰ এতিয়া আজিকালি বহুখিনি মানে এই তোমাৰ আমাৰ অসমত ঔষধি উদ্ভিদ কিছুমান থাকে যেনে ধৰা ভেদাইলতা মানিমুনি সেইবিলাক খালেও পেটৰ মানে ভাল আৰু সমস্যা নহয়, হয়নে?
অ অ নহয়।
অকণমান কোৱাচোন মানে এনেকুৱা ঔষধি উদ্ভিদৰ বিষয়ে তুমিতো জানাই গাঁৱত থাকা যিহেতু।
ঔষধি উদ্ভিদ কলে তোমাৰ ঔষধি উ এইবিলাকে তোমাৰ শাক পাচলিবিলাক ভাল অলপ তোমাৰ তাৰেপিছত। এই মানিমুনি ভেদাইলতা এইবিলাক তোমাৰ তাৰপিছত
উম।
শাক বিলাক খাব লাগে তাৰেপিছত আৰু ঔষধি সেইটো তোমাৰ বহুত আছে তেনেকুৱা। তাৰেপিছত তোমাৰ আৰু হেৰিটো ভাল এই তুলসী পাতটোও ভাল বোলে তোমাৰ।
তুলসী পাতটো মানে কাহৰ অ অসুখ হলে এনেকে খায় নেকি? মৌজোল মিহলাই।
হয় এই তেনেকুৱা সেইবিলাক ভাল আৰু তোমাৰ এই তিতাপাত যি কৈছিলো কালি ইতাপাত তিতা এই তোমাৰ এইটো নিমপাতৰ
অঁ চিৰতা বুলি এবিধ আছে নেকি?
অ নিম পাতৰ সেই তিতাটো মানে ভাল, সেইটো দি তোমাৰ দেখোন মানে হেৰিও কৰে মানে হেৰি খায়ও তোমাৰ মানুহ বিলাকে। কিছুমানে নিম পতেদি কিছুমানে গাও ধুুৱে তোমাৰ।
অ নিম এই মানে কিছুমান খুজতিৰ মানে বেমাৰ থাকিলে আমাৰ ওচৰৰে মানে ইয়াৰে এজন ল'ৰা এজনৰ মানে খুজুৱতি অসুখ হৈছিল পিছত তাক মানে নিমপাতৰ দি গা ধোৱাৰ কথা কলে তেতিয়া তাৰ মানে লাহে লাহে ভালো হোৱা আৰম্ভ হল সি মানে বহুত ডক্তৰক দেখুৱাইও ঔষধ পাতি লৈছিল কিন্তু ভালো নাছিল খোজতি তাৰপিছত যেতিয়া নিমপাত পাতে দি গা ধুবলৈ দিলে মানে পানীটো বইল কৰি পানীখিনি বাল্টীত ঢালি তেতিয়া পৰা খজুৱতি লাহে লাহে ভালো হোৱা হ'ল গতিকে মানে আমাৰ অসমত ইমান মানে বনৌষধি আছে নহয় তোমাৰ মানে ঔষধ কিনাৰ দৰকাৰে নাই জানিলে হয় নে
হয় হয় হয় আৰু তোমাৰ মানে আৰু হেৰিবিলাক চাবাচোন আমাৰ এতিয়াও আছে গাঁৱত তোমাৰ কুকুৰ বিলাকে তোমাৰ কামুৰিলে মানুহক কামুৰিলে কুকুৰ মেকুৰী এই আমাৰ গাঁৱতো দিয়ে বহুত দূৰত দূৰত পৰা মানুহে আমাৰ গাঁৱত এঘৰ মানুহটোৱে এই তোমাৰ তাৰে ঔষধ দিয়ে তোমাৰ ঘৰুৱা কিবা গছৰ পাতৰ তেনেকুৱা
অ
এই মানে সেই কুকুৰে কামুৰিলে মেএৰি তোমাৰ হেৰি কামোৰিছিলে এই খামচালি তোমাৰ তেনেকে দিয়ে মানে এই ঔষধ
বেছি নললেও হয় নেকি এতিয়া
কিন্তু আজিকালি বেজি লয় আৰু তোমাৰ ভয়তো থাকে ন কি কিন্তু আগতেতো তেনেকেই দিছিল আগতে বেজি নাছিলে এতিয়াও বাৰু বেজি ললেও এইবিলাক ঔষধ দিয়ে আমি নিজে খাই পাইছো
গাঁৱলীয়া ঔষধতো ময়ো খাইছিলো বাৰু কুকুৰে মোক কামুৰিলে মেকুৰীয়েও বাৰ আচৰি আ, ' তেতিয়া গাঁৱলীয়া ঔষধ লৈছিলো এই মানে আৰু আমাৰ ফালে কিবা কাঁহী যাৰাও কাহিও মানে বিষটো আছে নে নাই কাঁহি দি মানে কাঁহৰ কাঁহি পিঠিত লগাই দিয়ে সেনেকৈ মানে তুমি জানে এইটো?
অ, ' অ, 'এই তোমাৰ জাৰা দিয়ে কহৰ তাৰে পিছত ধৰি কিবা তোমাৰ এই ভৰি মটকা খালে মচলা খালে এই তোমাৰ যোনটো ক্ৰেম বুলি কয় ক্ৰেম হোৱা
অ, 'অ, 'অ, 'এই মোৰে হৈছিল ৰবা কেইদিনমান আগত ইমান ফুলি গৈছিলে একেবাৰে গাঁঠি
হয়, হয়। তেল বিলাক মালিচ কৰি দিয়ে মালিচ কৰি তেনেকে লগাই দিলে সেই তেলতটো জাৰি কিনো দিয়ে
অ
তেনেকে সেইটোতো ভাল হয় আৰু তোমাৰ এটা ভাল বস্তু আছে জণ্ডিছ ঔষধ হলে জণ্ডিচৰ ঔষধ
অ হয় হয় জণ্ডিচত অ কিবা মই দেখিছো আমাৰ ইয়াতে কিবা মালা ডাল দিয়ে নেকি এনেকুৱা ধৰণৰ
দিয়ে তাৰপিছত তোমাৰ জণ্ডিচৰ ঔষধ দিয়ে ৰাতিপুৱা খাব লাগে।
হয়।
উম, সেইটোও কিন্তু ভাল তোমাৰ
অ, ' মানে গাঁৱলীয়া চিকিৎসা দি মানে বহুখিনি মানে ৰোগ ঠিক কৰিব পাৰি বিশেষকৈ কিন্তু জণ্ডিছটোত ডক্তৰৰ ওচৰত গৈ কিন্তু লাভ নাই মই ভাবো
অ, ' জণ্ডিচটোতো গাৱঁলীয়া হেৰিতে ভাল পায়।
হয়, হয়।
উ, অলপ খোৱা লোৱাটো বাছ কৰি
হয়, হয়।
এ ভাল পাইছে যে নেকী?
উম, তাকেইতো জণ্ডিচটো অ, ' জণ্ডিচত কিন্তু মানুহ মানে খুৱলত যদি নাবাচে নহয় বহুখিনি মানে বাঢ়ি যায়। মানুহনে মৰি যাও মই শুনিছো জণ্ডিচত।
এই ম তন পিছত বহুত হেই তোমাৰ মাছ মাংস এইবিলাক বাদ দি দিব লাগিব।
হয়, হালধি হালধিও নোৱাৰা।
হয়, হয়। এনেকুৱা বস্তু জণ্ডিচত একদম মানে তোমাৰ বহুত বাচি খাব লাগে।
হয়, হয়।
এ মোৰ সৰুতে হৈছিল তোমাৰ ক্লাছ চতুৰ্থ হৈছিল জণ্ডিছ হৈছিল জণ্ডিছৰ ঔষধ খালোঁ। মোক চেলাইনে দিছিল অ, 'গাঁৱলীয়া ঔষধ খালো। তাৰ পিছত চেলাইন দিছিল মোক দহটা মান চেলাইন দিছিল। চেলাইন দিছিল চেলাইন মোৰ সৰুতে একবাৰ জণ্ডিছ হৈছিল।
হয়, হয়।
কিন্তু তেতিয়াৰ পৰা আৰু হোৱা নাই বাৰু তেনেকে এইটো এনেকে গাঁৱত তুমি খাই পাইছা নে তেনেকুৱা জণ্ডিছৰ ঔষধ হেল্ল' শুনিছা ন' শুনিছা। হেল্ল', শুনিছা।